চেঁচা পানীনি চিক্লা
এ মানে ভাত এই ভাত উঠাই দিছো আৰু।
অ'।
কুকাৰত, তুমি খোৱা বোৱা হ'ল? নাই, নাই, হোৱা নাই, এ মাৰ লগত আছে সৰুটো। তাই টি ভি চাই আছে। মই বোলো ফোনটো কৰি লওঁ তুমি কৈছিলা কথা পাতিম বুলি। ময়ো সময় দিব পাৰা নাই।
তাকে, তাকে নাই একে একে। আমাৰ খোৱা বোৱা কৰিলো, আজি আকৌ ভন্টিয়ে কিবা কিবি বনালে তাই বোলে মানে খুৱাব তাৰমানে। সেই বুলি অ', মাছ অ'। স্পেচিয়েল আৰু মাছৰুম তোমাৰ বনালে বাটন মাছৰুমটো যে থাকেই। টুপি নিচিনা যে অহ, সেইটো মাছৰুমটো। অ', কি জানো দি বনালে মোৰ বোধয় ক্ৰীম-চিম দি বনাইছে নেকি ধুনীয়া লাগিছে খাবলৈ পিছে দেই। অ', ধুনীয়া লাগিছে পিয়াজ চিয়াজ দিছে আৰু বৰ ধুনীয়াকে বনাইছে ভাল লাগিছে। আকৌ মাংস আনিলে মাংস মাংস বনালে তাকে আৰু আজি মানে ৰাজভোগ কৰিছো।
ই মন যায়, আজি এই আপুনি অফিচ এ চুটি লৈছে নেকি?
নাই চুটি নাই অ', তাকে। সেইকাৰণে তাই মানে একেবাৰে ৰাতিপুৱাই উঠিলে। উঠি মেলি পেলাই সেই চব বনাইছে অ', আকৌ একে মাংস স ড্ৰাই ফ্ৰাই নিচিনা কৰিছে, কৰি মেলি আকৌ পুৰি চে অ'। চাহ দিছে মানে একেবাৰে আলহি খোৱা দিছোঁ। একদম পোৰা মজা অ', মুখাৰ আগতে জুত গোটাই পোটাই দিছেহি মানে ৰহ এই যহতে খাই লওঁ।
হিতিক কৰিলে।
অ', নাই, নাই তাই মানে সেইটো ট্ৰিটমেন্ট দিয়ে বাৰু দেই মাজ মাজে, মাজে নিদিয়া নহয় তাৰমানে আকৌ কিবা কিব বি আনি থাকে তাৰমানে মাজে মাজে। এ তাইৰ মন গ'লেই হ'ল আৰু কিবা ভৱিছা তাই নিজে কিন্তু নাখায়। নিজে নাখাই অফিচৰ পৰা অ' আনক মানে ঘৰলৈকো আনে বাৰু নানা নহয় মই যিমান, টো জানো কিন্তু আমি আহিলে কৰিলে অ' অ, নাই সেইটোয়ে আমি আহিলে। কৰিলে মানে সেই ইহতো থাকে নহয় এ কিবা কিবি খুৱাই থাকে। এ মই মানা কৰো নানিবি বোলো ইমান। কিয় খৰছ কৰি থাকিব লাগে নানিবি আৰু এই তাই, খুৱাই খুৱাই আমাৰ বেয়া কৰিছে আচলতে এ হেৰি কৰিছে না, আমিও সেই কিবা শকত হৈ গলো এইবাৰো মানে শক, কতৰ পৰা এক চিকুণ নামিব পৰা নাই তাৰমানে এই তাই কাৰণে হৈছে এইটো। আৰু ৰাতি ৰাতি লৈ আহে নিজে বাইদেৱে নাখায়। আমাক খুৱাই দিয়ে আ আমি বেয়া পাব বুলিও খাই দিওঁ। লোভতো খাই দিয়ো আ ত' মানে সেই, সমস্যাটো হয় আমি মানে উধাব পৰা নাই। বেছি মৰম ছেনেহ দেখালেও বেয়া হৈ যায় বুলি,
তাকেইতো উম, হয়, হয় পিছে ব বতৰ কেনেকুৱা আজি?
বতৰ ৰাতিপুৱাতে একদম বিৰাট ধুনীয়া বতৰ মানে একদম। পুৰা বৰষুণ দিছে ধুনীয়া মানে কি আৰু যিসকল ঘৰত থাকে, তেওঁলোকৰ কাৰণে ধুনীয়া যিসকলে বাহিৰ ওলাই যাব লাগে তেওঁলোকৰ কাৰণে, একদম হাৰাশাস্তি হৈ যাব ডেফিনেটলি উম, গতিকে তাৰমানে আমি এতিয়া ঘৰৰ বা মানে ধুনীয়াকে বেলকনিত বৰষুণ পৰি থাকেতো। চাই চাই মানে ভাবিলো চাহ একাপ খাব লাগিছিলে।
উম, পাতে আৰু তেনেকুৱাতে ৰাইজক। তেও ভোক আহি গ'ল চাগে।
ঘটনাটো এনেকুৱা যে তাৰ পৰা এতিয়া আমি এইখিনিলৈ আহিবলৈ বৰষুণ ন চাটি নাই।
অ' আচ্ছা আচ্ছা।
ছাতি নাই গতিকে আমি, তাৰ মানে ভাবিলো এইটো বৰষুণ কমাৰ নাম লোৱা নাই ৰাতিপুৱা ছটা বজাত। মানে শুৱা পৰা উঠা পাই বৰষুণ দেখিছো নাই নাই এতিয়া বৰষুণ, বৰষুণ নাই কিন্তু বতৰৰতো মানে সেই অলপ গোমা নিচিনা কিজানি বা বৰষুণ, বৰষুণ দিয়ে দিয়ে এনেুৱা হৈ আৰু অ' গতিকে তাৰমানে চাহ, খোৱাৰ হেৰিতে চাহ নোপালে তললৈ নামিও আহিলে বোলো চাহ কোবাত পায় নেকি। সেৱা স্থলো নাই তাৰ পিছত গৈ পেলাই এ হেৰি, কৰিলে এ পুৰি অৰ্ডাৰ কৰিলে পুৰি অৰ্ডাৰ কৰিলে কৰিলে। সেইফালে নগলে এইফাললেহে মানে ঠিকনাটো এইফালেহে মানে থাকিলে। তাকে ভন্টিয়ে দেখা। পাল বোলে পুৰি অডাৰ কৰিছ তাই একদম জ্বলি গৈছে মই ৰাতিপুৱা। এইবিলাক কৰি মৰিম তহঁতে অৰ্ডাৰ কৰি খাবি মই কিয় এইবিলাক কৰিছিলো তেতিয়াহ'লে ইমান। কষ্ট কৰি এ তাৰপাছত বোলো নাই নাই আমি খোৱা নাই খোৱা নাই সেয়া। থৈ তাৰপাছ আকৌ তাই ভাগৰ খিনি খাইছো তাৰমানে নহলে তাইহে, একেবাৰে মানে ৰৈ আছিলে দেৱী ৰূপ। ধৰিলে হয় নহলে। অ অ
ৰাতিপুৱা মানে সাৰ পাইছিলোঁ তোমাৰ পাঁচটামান বজাত এনেকুৱা ৰ'দ। মই বোলে আজি শেষ আও গৰমত মই মৰিলো আৰু ৰাতিপুৱা পাঁচটা চাৰে পাছ। পাচটামানত মানে ৰ'দ ওলাইছে আৰু একদম ভালদৰে তাৰপিছত আৰু সাত, চেছে আজি আ দিনো শেষ মই গৰমত শেষ হম। তাৰপিছত আঠটামান বজালে আন্ধাৰ হ'ল হঠাতে। আন্ধাৰ হৈ ধুমুহা হা দি আহিল, বৰষুণো দপদপকে পৰিলে। পাঁচ মিনিট একদম ভালকে দিলে বৰষুণ তাৰ পৰা নাই। বতাহো হৈ গ'ল, বৰষুণ হৈ গ'ল মুকলি এতিয়া ৰ'দ মানে গৰমটো আছে আৰু তেওঁ সেই ইমানো চোকা ৰ'দ নহয় তথাপি ৰ'দ টো আছে আৰু।
ৰ'দটো দিছেহে অ', যোৱাকালিও বোলে ৰ'দ দিছে হয়নে সেইফালে।
ইয়াত বিৰাট গৰম কালি দিনটো উম, কালি বৰষুণ নাইতো ইয়াত।
অ', আমাৰ কাৰণে পিছে ভাল হৈছে ন' আমি খুটা পুতিবগৈ লাগে।
অ', কেতিয়া দিন ল'লানে?
এতিয়া মানে ইমান খেলি মেলি ইমান খেলি মেলি আল্টিমেটলি আমি ডিচাইড কৰিছো তাৰমানে এই বেলেগ চব কথা বাদ, বেলেগৰ কথা শুনি শুনি কৰাটো বহুত কষ্টকৰ তাৰমানে। হ'ব, নহ'ব তাহাতে কোনো টাইম ঠিকনা দিব নোৱাৰে তাৰপিছত ভাবিলো এ আমিও চুটি লৈ ল'ম তাহাঁতেও এইহে ভেঙু চালি কৰি থাকিব সেই বুলি তে আমি ভাবিলো এয়াত কৰাই ভাল, এই শনিবাৰে ছুটিটো লম আৰু। ছুটি মানে কি শনিবাৰটোত বন্ধ থাকিবই, শনিবাৰ দিনটোত ধৰিম ধৰি পেলাই বোলো অহ, এয়া কৰিম অ'। কি বুলি কয়, ইফালে সিফালে যি যি কাম আছে। অ', গোটেইখিনি শেষ চেছ কৰি মেলি পেলাই আহিম আৰু।
অ', শনিবাৰটোতে লৈছা মানে এ কি অ', খুঁটা পুটিম মানে কিবা পাতিবা নে নে কি এনে
নহয় মানে ঘটনাটো কি আমি ওৱাল নিদো বুলি ভাবিছো ন' উম। ওৱাল নিদো, ওৱাল নিদো মানে কি ওৱালখন দিটো লাভ নাই। আকৌ অলপ পিছতে আকৌ ভাঙিব লাগিব কিবা কৰিব লাগিব বা উম। কিমান কমজোৰ হয় জোৰ হয় সেইটোতো নাজানো সেইকাৰণে মানে কৰিম কি এই তাঁৰ যে থাকে তাঁৰ কাঁইট, কাঁইট তাঁৰ যে থাকে যে অ', অ', সেই সেনেকুৱা নিচিনা দিম। খুঁটা কেইটা পুতিম, পুতাৰ পিছত এনেকে তাৰ লগ বা লগাই দিম, যেতিয়ালৈকে থাকিব থাকিব সীমাটোহে। থাকিব লাগে বেলেগটোতো একো নাই আৰু এনেও জোখ মাখ কৰিলেটো গম পায়ে যাম কিমানখিনি কি আছে নাছে। গতিকে সেইখিনিত মানে ইমান হেৰি কৰা নাই আৰু অ'। অ', তাকে আৰু কোনোবাই বোলে যদি আমি এনেকুৱা পাওঁ মানুহ যোনে মোনে সেইখিনিত থাকিব পাৰে বা যেনেকে হওঁক সেনেকে মিলাব পাৰে সি সেইখিনিতো আমি ৰাজি আছোঁ যেতিয়াই যি সুবিধা পাওঁ আৰু। অ', সেনেকে কৰি পেলাই থৈ যাম আৰু। বাকী হ'ব আৰু এনেকে পিছৰ পৰা কি কৰিব পৰা যায়, উম।
থ'লে মানে এ মানে
অ', সেইটোৱে আৰু মানে জেগাডোখৰ ইমান ভাল লাগিছে নহয় ৰাতিপ পুৱা যে বতাহ কণ ইমান পোৱা যাব, ৰ'দ কণ পোৱা যাব।
এহেহহ
আৰু ঘৰটো বনোৱাৰ পাছতো লাগিছে যে ধুনীয়াকে জেগা থাকিব তাৰমানে আমি- আ পাইছেনে উজৰ কাৰনে যদি কোনোবাই ঘৰ বনাই ন বাৰশ- স্কৰ ফিটৰ এই সুন্দৰ ধুনীয়া আহল বহল ঘৰ হ'ব। তেতিয়া হ'লে তাৰমানে- তুমি ধৰা টু বি এইচ কে তলত একদম ডাঙৰ ডাঙৰ কোঠালি টু বি এইচ কে পাই যাবা। আৰু এনেকে যদি তুমি ওপৰলৈ যোৱা তেতিয়াহ'লে তেনেকেও আকৌ পাই যাবা বোলে- ডুপ্লেক্স বনোৱা যাওঁক বোলে যি বনোৱা যাওঁ সেনেকে পাই যাবা আৰু সন্মুখৰ ফালে সেই- প্ৰায় তাতকে অলপ বেছিহে মাতি থাকিব বাৰখতকে- কিমানখিনি থাকিব কোৱাচোন অঁ চৈধ্শ প্ৰায়চ-
থাকিব আৰু ধৰা উমঁ চোতাল এখন থাকিব আৰু চোতাল এখনো থাকিব আৰু ধৰা।
চৈধ্যশ স্কয়াৰ ফিট হ'ব ন মই ছাইডে ছাইডে যদি এৰি দিওঁ সন্মুখৰ ফালে প্ৰায় সাতশ আঠশ স্কুৱয়াৰ ফিট- ৰ'দ মেটা এটা জাগা পাই যাবা। সেনেকুৱা নিচিনা আৰু যোন সকলে ধৰা ভাৰা ঘৰ দিওঁ বুলি ভাবে- ওৰৰ পৰা মোধৰলৈকে ঘৰ বনাব লাগিব।
অঁ অঁ!
সেই সকলৰ কাৰণে মানে স্পেচটো মোটামুটি হ'ব ধৰা। ৱাল্ টো ৱাল হ'ব আৰু আমাৰ আমি যিহেতু মানে- সিমানখিনি নকৰোঁ গতিকে আমাৰ কাৰণে মানে যথেষ্ট স্পেচিয়াছ গছ। গছ ৰুই তুমি শিবি জিবিকে মজাকে থাকিব পাৰিবা তাৰমানে এনেকুৱা নিচিনা আৰু। চ' মানে প্লেনিং বিলাক কৰিবলৈতো মজা লাগে কিন্তু কথাটো হ'ল যে-
ন যদি তুমি মানে ঘৰ নবনাও বুলি ভাবিছা বা এতিয়াই বা ভাড়া দিবৰ কাৰণে নক- কৰা তুমি অ হেৰিও- কৰিব পাৰা দেই তামোলো ৰুই দিব পাৰা তামোলৰ পৰা তুমি তামোল পান লগাই দিলে- তামোল গছ খিনি হওঁতে অলপ টাইম লাগে তুমি ধৰা ধৰা বনাবা আৰু দহ পোন্ধৰ বছৰৰ পিছত। তেতিয়াহলে তোমাৰ সেই তামোলে তোমাক বহুত খিনি তোমাৰ হেৰিও দিব এই মানে- পইচাও দিব মানে। উমঁ তামোল গছ ৰুব পৰা নহলে কলগছ চাৰিওফালে- তুমি কলগছ লগাই দিয়া কোৱা-
ন সেয়াই এতিয়া ধৰক- কোনোবা যদি অলপ চাওঁতা মানুহ থাকে ধৰা সে তোমালোকে ওচৰতে আছিলা বোলে- এনেকে কৰি থৈ গৈছো দেই তোমালোকে এইখিনি ক কাক বিক্ৰী কৰা কৰিবা আৰু এনেকে বুলি যদি-
উমঁ উমঁ উমঁ ন ন ন তুমি এ তুমি। তেনেকুৱা মানুহ থাকে বাগান লৈ লয় কিনি লয় বাগান খন তেওঁলোকে সেয়া চাই কৰে- এ হেৰি কৰে তেওঁলোকে বাগানত হ'লে তোমাক ধৰক পইচাটো দিব আৰু এইখিনি হৈছে লৈ যাওঁ মানে হ'লেও- তোমাৰ তামোল গছজোপা টো একে বছৰতে ডাঙৰ নহয় ডাঙৰ হ'লেও তোমাৰ নাইকমেও- পাঁচ ছয় বছৰৰ ওপৰ লাগিব উমঁ গতিকে সেই খিনি হোৱাৰ পিছত তেওঁলোকে বাগান বিলাক- কিনি কিনি লয় অ বোলে এইখন বোলে তামোল পানৰ বাগান মই কিনি ললোঁ উমঁ। আপোনাক মাহে মাহে কি মাহে মাহে নহয় আৰু যেতিয়া ছিজন হব তামোলৰ দুবাৰ দুবাৰকে লাগে ন কিছু- কিছুমান তামোল উমঁ গতিকে সেই উমঁ তেনেকে তোমাক বস্তুটো দি দিব আৰু। তেনেকুৱাও আছে, আমাৰ এই মানে সম্বন্ধীয়- থিয় হেৰি ভাইটিয়ে কৰা, ভাইটি এজনে কৰে, সেই তেনেকুৱা মানে। তামোলৰ দাবৰ বিজনেচ, তামোল, পাণ, দাব সেই তিনটা কৰে।
অঁ আচ্ছা আচ্ছা। এতিয়া তেওঁ, তেওঁৰ লগত কথা পাতিব পৰা যাবনে? এইটো বিষয় লৈ পেলাই।
এইটো বিষয় লৈ তেওঁতো ৰই কৈ নিদিব ন'। তুমি সেইটো নিজে মানে তুমি মানুহ লগাই ৰুব লাগিব, ৰোৱাৰ পিছত তুমি ধৰা আকৌ আৰু এটা কথা হয় কি, চাওঁতা নাথাকিলে আকৌ কোনোবাই হয়তো চুৰো কৰিব। মানে সেইটোওঁ এটা ভয়, সেইখিনি এৰিয়াত বা কেনেকুৱা? চোৰ তোৰ আছে নে নাই? নে? আমাৰ এইখিনিত ধৰা, তেনেকুৱা সিমান নাই, কিন্তু খালী মাটি কৰি থাকিলে কিবা থাকিলেতো মানুহে নিও নিওকেই থাকে ন।
অ' বুজিছো, অ' এজন মানে ৰক্ষীয়ক এজন থাকি ৰা
অ' ৰখীয়া এজনো আনি বোলো কেয়াৰ টেকাৰ হিচাপে ৰাখি দিলো, কেয়াৰ টেকাৰ হিচাপে এজনক ৰাখি দিলো, মান্থলী মই এইটো চেলেৰি দিম তই এইখিনি চাই থাক। তেনেকুৱা কৰিব পাৰা। উম, ইয়া ইয়া ইয়া ইয়া।
পাতিম দিয়া ইয়াৰ ওপৰত ন, অহ' অহ' দিয়া ৰাখিছো তেতিয়াহলে এতিয়া।
অহ' অহ', হ'ব।